অ তাৰপা শুন আক কথাটো
অ
অ এতিয়া মই যে কৈছিলো ভূপেন হাজৰিকা ঘৰটোৰ কথা উ চাকচেচ নহয় ভূপেন মামাৰ কথাটোলৈকে আহ এতিয়াল অলিম্পিয়াত অ মই সঁচাই কৈছো সেই অলিম্পিয় নে পায় কি নহয় ন বিষ্ণুপ্ৰসাদ প্ৰসাদ কথাটো কৈছো বাৰু সেইটো হয় শুন আক কথাটো এতিয়া মানে মানুহ মানুহে মই এইটো বিচাৰো মই যেতিয়া তেতিয়ালৈ মানে ডাঙৰ হমগৈ তেতিয়ালৈ মানে বিলাকক লগত লৈ পেলাই মই নিজৰ তাৰ হেৰি বনাবলৈ বিচাৰোঁ গম পালি নে মানে য যে মোৰ মোৰ মানে মানুহৰ পৰিচয়তটো তেনেকে ভাল লাগি এতিয়া যাতে আমাৰ একাউণ্ট কেইটা চাই পেলাই ভাবে যে মানুহে মানুহক ভবাবলে নহয় আমিও এক্সপ্লৰ কৰিম ন মানে যে অ ইহঁতে মানে নতুন ছোৱালী যদিও মানে ইহঁৰ সেইবিলাক সুবাস মানে লগত লৈ ডাঙৰ হৈছে মানে গম পালি নাই
উম উম
মই সেইটো বিছ
আৰু এইটো বুজিব যে ইহঁতি মানে হেৰি অকমান দেখাত হেৰি যে চঞ্চ চল আমি গুৰু যদি আছে যদিও এইবোৰৰ প্ৰতিও মানে বহুত দায়িত্বশীল সিহঁতি মানে এইবোৰো কৰিব পাৰে এইবোৰো জানে বুজি পাই কাৰণ আজিকালি চবে এইবোৰ নকৰে আজিকালি চবেই এচথেটিক পষ্ট দিয়ে ৰেষ্টুৰেণ্টত খাবলৈ যা যাই কিন্তু আমাৰ যে এইবোৰ এইবোৰ যে কিবা যে গমেই নাপায় মানুহে
জীৱনবোৰ সঁচাকে চা আক কিমান ষ্টেণ্ডাৰ্ড মানে কিমান মানুহৰ জীৱনটো কিমান ষ্টেণ্ডাৰ্ডশৈলী হৈ পৰিছে হয় নে নহয় বাৰু মানে মই সেইকাৰণে সেইবোৰ বস্ত বিচাৰো মানে আৰু চাবি চোন সি উম এতিয়া আমাৰ এই নাটক শিকোৱা ছাৰজন যে মই নামটো নকওঁ বাৰু ছাৰজন যে ছাৰ জন মানে চব গুণে ভাল কিন্তু এ নিজৰ মানে তেওঁ কিবা মানুহজন মানে সহজ সৰলতো নহয় মানে হয় নহয় বাৰু
অ সেইটোৱে মানে আৰু মই এটা কথা জানো ত মানুহৰ প্ৰতি সন্মান কেতিয়া আহে জান যেতিয়া মানে সেই মানুহজনক মানে দেখিলে এটা হৃদয়ত মানে বেলেগ এটা স্থান মানে নিজে আত্মীয় পাই যায়। এতিয়া আমাৰ এই উচিত ছাৰ। ছাৰক ত প্ৰথম দিন দেখিয়ে মানে গম পাই যায় এতিয়া ছাৰে আমাক নাটকৰ ছাৰে শিকাইছিলে মানুহে দেখিলেই গম পাই যায় বুলি সেই ঠিক তেনেকে মানে আমি এচচিয়েত ছাৰক প্ৰথম দিনা দেখি য়েই গম পালো যে এজন মানুহ এনে কুৱা হে মানে আমি প্ৰথম দিনাখনে অনুভৱ কৰিব পাৰিলো কিন্তু তেখেতক আজিলৈকে আমি পৰা নাই ভাব আৰু তেওঁৰ প্ৰতি কোনো এটা ষ্টুডেণ্টৰ শ্ৰদ্ধা নাই আক প্ৰথম দিনাৰ পৰা নাই প্ৰথম দিনাখনি কথাবোৰ কিন্তু বহুত ভাল কয় কথাবোৰ যথেষ্ট ভাল কথা কয় ভাল হেৰি আছে দেই
কথাবোৰ নলেজো আছে মানে নাইকিয়া নহয় মানে কিন্তু নলেজটো আছে যদিও সেই ল'ৰা ছোৱালীয়ে মানে সেই বস্তুটো বোধগম্য কৰিব নোৱাৰে মানে হয় নহয়
নোৱাৰে অ কিন্তু এটা কথা সদায় মই আমাৰ নিচিনা অ আমাৰ নিচিনা এটা ল'ৰা ছোৱালীবোৰক শিকাবলৈ হ'লে মানুহটো অকল সেই মদটো ধৰি ৰাখিলেও নহব মানে আমাৰ লগত হৈ কোনোবা এটা মুহৰ্তত সেই ফ্ৰেনলী কৈ দিম লাগিব বা কোনোবাই তেনেকে ভাল পাব বলে চবে মানে কামোৰ নিচি পাক বাবে এইসোপাকে কয় সেইবোৰ নিচিনা পায় কিন্তু তাৰ পৰিৰ্তে জন মানহ যে ইজন মানুহে আকৈ যথেষ্টখিনি হেৰি কৰে গম পাইছ নাই
সেইটো ল'ৰা ছোৱালীক মানে কি উম মানে কি লৰা ছোৱালীক আয়ত্ব কৰাবলৈ হলে মানুহ অকমান কোনোবা খিনি সৰুও হৈ দিব লাগিব ন সেইটো মানে এ তেনেকুৱা এনি টাইম আৰু অ এনি টাইম এটা মুচন থাকিলে নহ'বতো
উম এয়া সি আমাৰ মনত জেদেততাহে বাঢ়িছে
অঁ সেইটোৱে ন সেইটোৱে কথাতো তেনেকুৱা আৰু শুনিছ না ই
উম শুনি আছো
এ আমাৰ এতিয়া কি ক'ম বুলি ভাবিছিলো উম এ ধৰ এতিয়া তেওঁতো ল কথাবিলাক মানে মানুহজন ৰাফ বাৰ সেইটো মই মানি লৈছো মানে কথাবোৰ মানে অকমান গহীনকে কয় কিন্তু ৰাফ যদি ইমানো ৰাফ হব লাগে আৰু লৰা ছালীক মানে পটককে আঘাত লগ কে এতিয়া অথনি চাচোন মানে কথাটো নৰ্মেল কে ক'ব পাৰে ন তোমালোকে কথা নাপাতিবা মই বেয়া পাওঁ তেনেকে ক'লেওতো ধৰা হেৰি হয় ন কিন্তু পটককে মানুহে চব বস্তু চবে কিছুমান মানে গালি পৰাটো আৰু বেয়াকে কোৱাটো বহুত পাৰ্থক্য আছে গম পাও নে
সেইটো হয়
মানে গালিটো আমাৰ মানুহৰো বা গালি চাম মেমহঁতে পাৰে আগতে কিন্তু বেয়া ক'লে আমাৰ গাত লাগে নাই
উম
সেইটোৱে আৰু মানে সেইকাৰণে মই সেই আচলতে ত চাবি ষ্ট্ৰিক মানুহে জনপ্ৰতি মানুহৰ হেৰিটো বেছিয়ে থাকে হ'লো তেওঁ মানে তেওঁ এটা বেলেগ মানে হেৰি কথাটোৰ কিবা ধৰণে কয় যে আগতে আমাৰ এতিয়া অংক আগতে অঁ আমাৰ এতিয়া যাৰ যিটো নে ছাৰ তাতে আম আগবাঢ়িব লাগিব সেইটো সঁচা এতিয়া ছাৰ এজন আগতে মানে ছাৰ এজন আছিলে দেই আমাৰ স ত তেওঁ মানে বহুত বহুত ৰাস মানে একদম বহুত পিয়ল আছিল ৰা তেওঁ সেইটো ৰাফ মানে সেইটো তেওঁৰ নেচাৰেই মানে কিন্তু তেওঁ মানে খিং খিঙিয়ে নহয় মানে গম পাইছেনে তেওঁ গালি পাৰিব গালি পাই আকৌ মৰমেৰে সামৰিব তেনেকুৱা মানে আকৌ ধৰ গালি পৰা চাৰো হেৰি গালি পায় কিন্তু এতিয়া মানুহক কিবা এটা শিকাবলৈ আজি তেওঁ কেইদিনমানৰ হয়তো আমি চাগে লাষ্ট তেতিয়া হয়তো আমিও চাগে ধৰিব প পৰা নাই কাৰণে চাগে ভিতৰত এজন কোমল মানুহও থাকিব পাৰে মানে এতিয়া আমি হয়তো আমি আয়ত্ব কৰিব পৰা ন লাগে সেইটো হৈছে কিন্তু মানে এইটো বুজিলো যে পটকে মানুহজনক হি হি হি কেলে?
ইমান বুজাও নুবুজে আ চাই কি টিকনিৰ আগত শিক্ষা বুলি যে সেইটো নহলে সঁচাকে নহয় মই গম পালো আমিও আগতে পিতন খাইছো এ নোৱাৰে একেতা কথা যিটোক যি বুলি ক'ব নোৱাৰে এটা ভাব তাৰ পৰা মইও কৈছো যি মানে যে হিন্দীত যে কয় হা জীৱলিয়ে যি মই ইমানো স সৰলকে বুজাইছো হা জীৱলে যি যে যিটো বুল কয় ত যি যি তু শুনিয়ে থাক মোবাইলতটো চাই থাক বুজি পা নাই যিটো পাওঁ তেতিয়াহ'লে সেই যিটো যি বুলি মনত ৰাস তাৰ পাছত মনত থাকিলে তাত যিটো যি বুলি হাহিও ব লৰা ছোৱালী মানে বেয়াও লাগিছে মোৰ ফেকুুৰী ফেকুুৰী কান্দ হাহে হে ফেকুুৰী ফেকুৰী কান্দি‌ থাকে। তেনেকুৱা খন কৰিছে মই মানে তেনেকুৱা মানুহ নহয় মানে মই জান ন সৰু ল'ৰা ছোৱালী বহুত মৰম মই ফেকু দিলে মোৰ বহুত দূৰ লাগে কিন্তু মই এটা অন্তৰ মই জানিছো তাৰ মই মই তাক হেৰি কৰ মানে মোলে মোক ভয় কৰে মানে মই সেই বস্তুত থাকে থাকিব লাগিব ভয় নকৰিলে সি মানে সি মিহিকৈ যদি হয় দি অ মিহি হৈ দিলে মানে সি নোৱাৰে এতিয়া চা মই ইমান মৰমে বুজালে নুবুজিলে আজি যেতিয়া এচাৰি ললো সলসলকে মুখস্থ কৰি দিলে হয়টো মানে কথা
কিবা কৈছে নে?
উম মাকে মাকে কৈছে মই বহুত মৰম কৰি গৈ সেয় কো জানে সেইকাৰণে বহুত বেয়া হৈছে মই কৈছো আচাৰিডাল চিঙি মই দাদী কৈছো দাদী আচাৰিডাল ছিঙি আনা তাই আচাৰিডাল আনি দিছ একদম বনাই পেলাই একদম হাতৰ এই এনে এটা নহয় দুটা। এই হাতত মানে এনেকে, হাতত মানে এনেকে, এ', ডাঙৰ মানে ধৰ এটা প্ৰথম শ্ৰেণী।
অ', ন', তই কিমানকে ল'বি সেইটো পাতি লৈছ, নাই কথা? কথা,
এ', দিলেই হ'ল আৰু।
হ'ব দে, ফাৰ্ষ্ট বুলি দিলে হলেও মানে তোৰ ধৰ, কষ্টত এতিয়া চা কলেজৰ পা আহি, তৌতো যাবগে লাগে হয় নহয়। অ', দিয়ক সেইটো এতিয়া মোৰ মানে কি মন যায় সচাকে ক'নে তোক সঁচাকে ক', তোৰ মাজে- -মাজে এইবোৰ চিন্তা এ', ঘৰতে ধৰ এ', এতিয়া ইউটিউবত যে, কোনোবা এটা ল'ৰা আছে। গহপুৰতে পঢ়ে, সেই নামটো পাহৰিলোঁ সি চব, কৰে মানে এই বহুত ধুনীয়া তাৰ মাতটো মিঠা। কি কৈছিল। জেগা এটা খুলিছে মানে, তেনেকে-তেনে ভাল মানে কেলে জানা তেনেকে হ'লে মানে স্কুল টাইপ হৈ যায় ন', তেনেকে হ'লে মানে পইচা-পাতি মানুহে সেইটো কৰ্মমূল্যতো থাকে। বুজিলি নাই এতিয়া মইছো এনেকুৱা এজনী মানুহ মানে মই মোক যদি কয়,
সেইটো কৰিবলে কওঁ বুলি ভাবিলে তই', - তই', তইও ওচৰতে কৰ'বাত হেৰি পাৱ যদি চাবিচোন।
ৰুম পাৱ যদি।
ৰুমৰ লগত কথা নাই। ল'ৰা ছোৱালী পালেই হৈ গ'ল, এনেকে এডভাৰটাইজ এটা দি দিলেই হ'ল।
কিন্তু আমি আৰম্ভ কৰিব লাগিব কেনেকে কৰিবি?
সেইটো আমি পাৰি যাম, ধুনীয়াকে পাৰি যাম আমি। ওচৰত ক'ৰবাত স্কুল এখনতো ধৰ এলপি স্কুল -চেলপি স্কুল বোৰৰ ৰুম দি দিয়ে নহয়। তেনেকে দুটামানত পঢ়াইলৈও যথেষ্ট ভাল হ'ব। ৱ', তই-মই তহঁতৰ এলপি স্কুলতে খুৱাব পাৰিলোহেতেন।
ওহোঁ', এতিয়া কি', কৰিবি কি',
সঁচাকে আমাক-আমাক বেলেগ। নালাগে, আমাক মাহেক তিনি হাজাৰ টকা।
মানে চা', মানে মই, চা', জীৱনতোত নহয় এতিয়া, মই বুজি পালে আগতে মেম কি', কৈছিলে গম পাইছানে কথা দেই আমি, হয়', হাইছেকেন্দ্ৰী, পঢ়ি থাকো নে', যে, তোমালোকৰ এনেুকোৱা এটা সময় আহিব, তোমোলোক এতিয়া হায়াৰ-ছেকেনদেৰী পঢ়ি আছা কাৰনে লাইফটো বহুত সহজ হৈ আছে। তোমালোকৰ এনেকুৱা এটা সময় আহিব তোমালোকৰ ঘৰৰ পৰা পইচা দিবও কিন্তু তোমালোকে লবলৈ বহুত বেয়া পাবা, মানে তোমালকৰ সেইটো মানে তোমালকৰ মনটোৱে নক'ব যে', লও জানো, খৰচ কৰোঁ জানো, যাও জানো, এনেকোৱা হ'ব মানে। আৰু সেই কাৰণে যে বিয়া হয়, মই, চা', দেই এতিয়া বিয়া হোৱাৰ পিছততো কিছুমান মানুহক এয়া আমাৰ মাকে ধৰ বৰ্তাইটো মানে দেউতাইো ধৰ হেৰি পঢ়িবলৈও সুবিধা দিছিলে। উ তাৰ পিছত কিয় মন নাযায় জানোনে এইবিলাক কথাহ। মানে কিবা এটা এক্সট্ৰা প্ৰেছাৰ এটা দি পেলাই আগবাঢ়িব নোৱাৰে মানে গম পালি নাই। বৰ অশান্তি লাগ। মানুহৰ জীৱনটো মই এটাই বিচাৰো মোৰ উম মোৰ জীৱনতিব নাজানো মই এটাই বিচাৰো। আৰু মই কষ্টয়ে কৰিম লাগিলে কিন্তু মই যাতে বিফল বেছিকে হৈ থাকিব নালাগে আৰু মনতটো ভাগি গলে শেষ আৰু তাৰপিছত
মোক মো পা জীৱনত মোক একো নালাগে মোক অক অকল পইচা লাগে মই পইচা নহলে চু একো নহয় আমি যিমান পৃথিৱীত এক্সপ্ল পাৰো মা মই যে সেই কন্ট যে কৰিছিলো মই তোৰ লগত যে যোনটো কন্টিনিউ কৰিছিলো সেইটো তাৰপৰা সেইো সেই ম পইচা লে তেয়া এক্প্লৰ কৰিবলে আমাক পইচা লাগে গম পাইছা নে পইচা লাগে মুঠতে পইচা নহলে একো নহয় জীৱনটোত তই ভাবচোন মোক এতিয়া ইমান গত লাগে পাই সঁচা হয় নহয় তই নিজে ভাব
ম পইচাই মেইন মানে মানুহৰ চাহ মইতো কম মানুহ সন্মানীয় হ'ব কিন্তু পইচাটো থাকিলে হব আগত তই সেইটোও ভাবি মনত শিবি
উম এ আমি যে খানা খাবলৈ যে গৈছিলো হে হাঁহি হে মানুহ মানুহজনৰ কথা কম কোন মানুহ এজন মানে ইমান বেয়াও নহয় চাবিতে মানুহ এজন এ আমি যে খানা খাবলৈ গৈছিলো খানা খাওঁতে যে আমাৰ যে ভাত চাত বনাইছিলে মই যে জোনখন গাড়ীত গৈছিলো অ তেখেত মানে মান ইমান বেয়া নহও সঁচাকে মানুহজন বৰ ভাল আজি তেওঁ মানে সেই নাৰায়ণপুৰ চাইডে গৈছিলে যাওঁতে মানে মোৰ লগতে এজনী মানে আইতা গৈছিলে বহি আইতাজনি নাইন পুত নামিছে তা পা আহোতে মানে সেই আইতা বিলাক ধৰ গাড়ীৰ কাৰণে ৰৈ থাকে ন মানুহ যে সহায় কৰিব সেইটো মানে মানুহটো ভাল আহোতে সেই আইতাজীক আহিছে আহি পেলাই যিও বনাইছে মাজতে গম পাইছে নে যে এনেকে মানুহ সহায় কৰিব লাগে এইটো ভাল তা পা ক এজনী মানুহ সাহজনৰ পা কলা বেনে কৌলেকে আহিব সেইজনী মানুহকো উঠাই আনিছে তা পা কৈছে চব মানুহ নহয় আগতে মানুহ চাই যাক আপুনি সহজ সৰল বুলি ভাবিব তেনেকুৱা মানুহকে উঠাব কিছুমান কিন্তু দেখিলেই গম পায় ন মানুহক যে এইজনে অকণমান
এতিয়া তেওঁক কবিচোন মোৰ মোকো সহজ হ নহয় তেওঁক কবিচোন ময়ো সহজ সৰল
কেতিয়াবা কলেজলৈ যাব কলেজৰ পৰা আহোতে গাড়ী চাৰি নাপাই ময় সৰ সৰলে মানুহ বোলো কিন্তু মই লিখি দিছিলো সেই যাওঁতে মোৰ লগতে গৈছে তাৰপা আমাৰ ইয়াৰে ভাইৰেল ককা এজনক মাজতে লৈ গৈছিলে ককা জনে মানে
গম পাইছো গম পালো কোনজন ককা গম বোলো বহুত যে অলপ যে বেয়া বেয়া কথা কয় হয় নহয় সেইটোৱে মানে
এনেকুৱা ঢুকীয়াইছে
হেৰি নহয় মানুহজন বেয়া নহয় মোৰ লগততো তেওঁৰ কন্টেক্ট আছিলে কিন্তু মানে অইনটো নহয় কিছুমান ক্ষেত্ৰতহে তোলুঙা আমি কি মানে মানুহটো বেয়া একেবাৰে নহয় সেইটো মই মানি লৈছো বাৰু মানে মানুহক আমি মই মানুহক মই দিন কথা পাতিলে মই মানুহক মই বেছি একো মানুহৰ লগত হেৰি নহ'লেও মানে মই বুজি পাই যাওঁ এইটো কেনেকুৱা লাইনৰ মানুহ
হৈ গ'ল সময় হৈ গ'ল সময় হৈ গ'ল
এ ৰ কাটি দিও ৰ